অ অ কোৱা
অ কি কৰি আছিলা
তোমাৰ এনেই বিছনাখনতে অলপ কাপোৰ চাপোৰবোৰ ঠিক কৰি আছিলো কোৱাচোন ভাত খোৱা নাই দেই ইমান গৰম পৰিছে কেনেকে খোৱা হয়
উম আমি খালো বাৰু আমাৰ জল্দি হৈছে যায় ন তাৰে দছটামানতে উম মোৰ ঘৰত ভালে খবৰে খবৰ তোমাৰ
অ ভালেই দিয়া
ঠিকে আছে দিয়া বাকী এতিয়া ক্সছ পালা নে নাই আজিকালি
খেলা নহয় আৰু তোমাৰ মানে চবতে বিজি হৈ গৈছো যে পঢ়াৰ লগতে এইবোৰ টিউচন চিউচনো থাকে টাইমে নিমিলে যাওঁ আৰু কেতিয়াবা কেতিয়াবা
এতিয়াতো আগতে তুমি আহ দৌৰিছিলা ন এতিয়া কিবা কি কৰি আছা মানে কি খেলি আছা
এতিয়া তেনেকে একো খেলা নাই মই তোমাৰ মানে খেলটো অকমান আ আতৰি দি মই মানে ৰিচেণ্ট তোমাৰ নাচিহে আহিছো মানে
আচ্ছা এতিয়া মানে ডান্স কৰা তুমি
অ এতিয়া ডান্স কৰো খেলটো মই খেলিছিলো আগতে জানাই আৰু এথলেটিকছ কৰো তাৰপাছত ৰিলি তোমাৰ কাবাডী চাবাডী তেনেকে খেলা হয় আৰু খক' চকো হা
আচ্ছা আচ্ছা বাকী মই মানে ক্লাছ টেনত খেলিছিলো আমাৰ স্কুলৰ ফালৰ পৰা গৈছিলো ক্লাছ মই
উম
তাৰ পিছত তোমাৰ ইলেভেনতো গৈছো ফুটবল ফুটবলত মানে মোৰ মেইন স্পৰ্টছে ফুটবল বাকী খেলো ভলীবল খেলো তোমাৰ বাস্কেটবলো খেলো
হয় নেকি এতিয়া খেলি আছা নে
এতিয়া মানে স্কুলত টাইমতটো খেলিছিলো এতিয়া মানে ইমান সদায় ৰেগুলাৰ নহয় ডেইলি ডেইলি চানডে তোমাৰ খেলো আৰু
অ খেলি থাকিবা খেলি থাকিবা একদম এইবোৰত স্পৰ্ট বত গ'লে বা খেলেমেলি কৰি থাকিলে অলপ মানে স্বাস্থ্যটো তোমাৰ ভালে থাকে ন অলপ উম
মানে ৰ'দটো আহে ভিটামিন দি গাত বাঢ়ে তোমাৰ
অ আৰু তোমাৰ মানে কি শৰীৰটো এক্সাৰচাইজো কৰা হয়
অ সেইটোয়ে
সেইয়ে আৰু মই আৰু যাওঁ কেতিয়াবা কেতিয়াবা আমাৰ সমগ্ৰ ফিল্ডতে আৰু কেতিয়াবা কেতিয়াবা দৌৰোগে আৰু লগৰখিনিৰ লগত কেতিয়াবা বেডমিণ্টন খেলো আজিকালি আৰু মনো নাযায় দিয়া নগৰ নিচিনাকে
সেইটো এতিয়া ডাঙৰ হৈছে ন
এইটোৱে তোমাৰ মানে এতিয়া তোমাৰ হেৰিবিলাক চেঞ্জ হৈছে তোমাৰ মন পচন্দ বিলাক
আহ
বাকী ঠিক এতিয়া ফুটবল
ফুটবলটো এতিয়া খেলা নাই মানে মই খেলিছিলো ন মানে মাজতে খেলিছিলো এমাহ আগত চ মানে ফুটবল খেলোতে মই এটা মেজাৰ ইঞ্জাৰী এটা হ'ল ভৰিত
অ কি হ'ল
অ মানে মই খেলি আছিলো ন ত মানে অলপমান হেৰি হৈ গৈছিলে মানে কাজিয়া লাগিছিলে তাতে অলপ মানে ত' মানে সিহতে মানে অলপ ৰাফ খেলি আছিলে মানে
আহ তাতে আৰু কিবা কিবি হ'ল আৰু
য়ে কিবা কিবি হ'ল মোক ভৰিত মানে মাৰি দিলে চোন মানে সেইটোয়ে আৰু ইঞ্জাৰি এটা হ'ল কিন্তু খেলো মাজে মাজে এতিয়া ঠিক হৈছে
অ তুমি কৈছিলা তুমি বাস্কেটবল খেলা বুলি
মই কেপ্টেইন আছিলো মই আমাৰ বাস্কেটবল টিমৰ অ
অকমান কোৱাচোন মোক বাস্কেট বলৰ কথা মানে মইতো ইমান নাজানো ন বাস্কেট
মানে তোমাৰ বাস্কেটবলতটো সহজ আছে কিন্তু ষ্টেমিনা বহুত লাগিব মানে সৰু ফিল ন বহুত দৌৰিব লাগে তোমাৰ আকৌ মানে তোমাৰ যে এইটো বল বলটো তুমি এনেকে মানে মাৰি থাকিব লাগিব ওপৰতল আহি থাকিব লাগিব নহলে এবাৰ ইফ তোমাৰ বলটো ৰখি গলে ঠিক আছে তোমাৰ ফাউল হৈ যাব এইটো
অ ইচ্ছা আৰু টিম মেম্বাৰ কিমান থাকে
টিম মেম্বাৰ ইচ টিমত তোমাৰ পাঁচটা মেম্বাৰ থাকে
আচ্ছা
অ দুটা আগত খেলে এটা মিট খেলে আৰু দুটা ডিফেন্স কৰে
আচ্ছা
অ আৰু মই তোমাৰ আটেকিঙত আছিলো মানে আগতে ষ্ট্ৰাইক খেলো
হয় নেকি সেইটো কি বাৰু মইতো একোৱে নাজানো কবলৈ গলে
মানে তোমাৰ যেনেকে ভাবি লোৱা এনিমিটাত টিম আছে মানে বলটো আছে এ নিমিতাত চ'অ সিতে আহি আছে হা আমাৰ মৃদ পৰা লৈ গ'ল মানে মিটটোৱে নোৱাৰিলে ৰখাব হা এনিমিটি তাৰপিছত সতে ডিফেন্ চৰত পালেহি তত ৰখাই দিলে চঅ ডিফেন্সতোৱে অলমান বলটো লৈ আহি আ তোমাৰ মিকফিল্ডৰক দিলে ঠিক আছে তাৰ পাছত মিফিল্ডেৰে এটেিং টিমত দিব তাৰপিছত এটেগিং টিমে তোমাৰ বাস্কেট কৰিব মানে বাস্কেটৰ ভিতৰত সোমালে এটা পইণ্ট পায়
আচ্ছা
এনেকে মিলাই মিলাই খেলে মানে
উ মই আজিহে গম পাইছো
ফুটবলৰ তুমিটো খেল খেলা নাই ন
খেলা নাই আৰু চাইছো কোৱাচোন ফুটবল ফুটবলৰো কথা
মানে ফুটবলত কি থাকে এঘাৰটা প্লেয়াৰ থাকে ন
আহ
আৰু মানে মেইনলি তোমাৰ চাৰিটাই ডিফেন্স কৰে
আহ
ঠিক আছে চাৰিটাই ডিফেন্স কৰে তাৰপিছত তিনিটাই মিট খেলে
আত্ছা
অ তাৰপিছত আৰু আৰু এটা গ'লকিপাৰ থাকে
আহ গলকিপাৰটো বেছি কষ্ট হয় চাগে ন
জবল ৰখাব লাগে আৰু মানে বলটো যিমান জোৰত আহে তেতিয়া আহি মানে অলপ ৰিস্কি হয় মানে মুখ চুখে লাগিলে দুখ পাব ন
অ
বাকী এনে ৰিক্সটো বেছি ডিফেসৰ আছে কিন্তু মানে এনিমিটো আহি থাকে ন মানুহজন আহি থাকে দৌৰি দৌৰি চ' তাত বলতটো ৰখাবলৈ আৰু ভৰি চৰি লাগিলে মানে বুকুত দুখ পায় ন বহুত
উম
চ' এইকাৰণে মানে ডিফেন্সৰ অলপমান মানে ভয় মানে
আতছা এনেই তোমাৰ মানে আজ স্পৰ্ অফত ফেবৰেট কি হয়
মোৰ চবককৈ ফেভৰেটটো ফুটবল হয় ফুটবলে খেলো মানে ফুটবল টো মেইন ফুটবল
হয় নেকি
অ বাকী তোমাৰ দৌৰোও মই ৰিলে দৰো
অ ৰিলে খেলা ৰিলেটো ভাল লাগে আক ন
অ মানে এজনে দৰে তাৰপিছত সেই ফ্লেগটো বেলেগক দিয়ে বেলেগে আকৌ বেলেগক দিয়ে
উম থিকে আৰু
সেইটোৱে
স্পৰ্ট চব ভালেই লাগে ক'বলৈ গলে ন
উম
শ্ল' চাইকেল ৰেচটোও ভাল লাগে খালি তোমাৰ বহুত সেইটো ধ ধৈৰ্য কৰিব লাগিব মানে ধৈৰ্যটো থাকিব লাগিব নহ'লে বাই চান্স যদি তুমি স্পিডত যোৱাাকে
গল আৰু
বেলেঞ্চ লাগিব এইটোত
বেলেঞ্চটো লাগিব তোমাৰ আৰু মানে তোমাৰ ব্ৰেকটো ধৰিব পৰা হে ধৈৰ্যটো লাগিব আৰু
আচ্ছা আচ্ছা বাকী তুমি কাবাডীও খেলা ন
অ কাবাদি খেলিছো আৰু হ'ব দে স্কুলতে খেলা হয় স্কুলতৰ ফালৰ পৰা কেতিয়াবা যদি খেলাাবলৈ নিয়ে তেতিয়া যাওঁ আৰু
আচ্ছা মানে কাবাডীত কাবাডীৰ কথা কোৱাচোন কেনেকে মই খেলা নাই মানে কাবাদি আগতে
অ যেনেকে চোৱা ফুটবলত দুটা টিম থাকে তেনেকে তোমাৰ কাবাডীৰ দুটা টিম থাকে এটা টিমত তোমাৰ ছেভেন টা মেম্বাৰছ থাকে
আচ্ছা অ
তটা বক্স থাকে এ তাৰপিছত বক্সত দুটা লাষ্টৰ পিনে দুডাল অ আচ তালা থাকে যে দেখিছে চাই নহয় তাত মানে এটা বনাছ কই ন আৰু এটা লাইন থাকে সেই প্ৰথমটোতো ফাৰ্ষ্ট লাইন টো থাকে হেইটো টাছ কৰা লগে লগে গৈ মানে তোমাৰ চ কাবাডী আমি যেতিয়া যাও তুমি কাবাডী কাবাডী কৈ যাব লাগিব যদি তুমি কুৱা সেইটো মানে যদি ন কোৱা যদি মাজতে কোৱাটো বন্ধ হৈ যায় তেতিয়া তাৰ মানে তোমাৰ আউট হৈ যাবা ঠিক আছে কাবাডীত মেইন ৰোল সেইটোয়ে ফাৰ্ষ্ট ৰোল সেইটোয়ে মানে তাৰপিছত যেতিয়া তুমি সোমাই যাবা আহোম মাই গৈ তুমি যদি ফাৰ্ষ্ট লাইন টো থাকিব যে বক্সটোৰ ভিতৰত মানে তুমি তোমাৰ ফ্ৰণ্টৰ টিমতো যাবা ন সেই তিম টোত যোনটো লাইন থাকিব ফাৰ্ষ্ট লাইনতো তুমি চোৱাৰ পাছতহে তুমি তোমাৰ এনিমে খিনিক টাচ কৰিব পাৰিবা তেতিয়া মানে সিহঁতে মৰিব যদি হেইেল ল ফাৰ্ষ্ট লাইনত টচ নকৰাকে যদি তুমি চোৱা সেইটো এনিমেটো মানে নমৰে এনিমে কি যদি নমৰে তুমিহে মৰি বা ঠিক আছে আৰু ঠিক আছে তুমি সেই আৰু এ এটা মেম্বৰক যদি চোৱা তো তোমাক টো পইন ৱান পইণ কে পাই ঠিক আছে আৰু তাৰ পিছৰ জোনটো লাইন থাকে সেইটো এইটো বনাছ লাইন বুলি কয় ঠিক আছে সেই লাইনতটো যদি তুমি টাচ কৰা টু পইন্ট প য চাপজ বোলে তুমি দুটা মেম্বাৰত টাচ কৰিলো আৰু পইন্টচটো তুমি বোলে দুবাৰ যিটো বনাচ লাইন টো থাকে নে সেই বনাচ লাইনটো যদি তুমি দুবাৰ গছকি চা তোমাৰ টুটোকে ফ' প্লা এইপিনে তোক প্লাছ ছিক্স পালা তোমাৰ তেনেকে মাৰ্কটো হিচাপ আৰু তোমাৰ মানে কাবাডীত মাৰ্কটো তুমি যিমান পাবা সিমান সিমানে জিকিবা মানে
আচ্ছা কিন্তু
অ কোৱা
অ মানে ৰিক্সুতো উ বেছি ন মানে ভয় লাগে কেনেকে
অ আৰু তোমাৰ মানে মেইন কে উশাহটো দীঘল হব লাগিব যদি তুমি আৰু তাত হাঁহি পালেও নহব তোমাৰ হুৱাবলে ট্ৰাই কৰে ন ভয়ো খুৱাই তাৰপিছত তোমাৰ কাবাডী কাবাডী গৈ থাকোতে যদি তুমি যেনিবা কেনেবাকে বন্ধ কৰি মানে নোপোৱা মাজতে ৰখি গলা হাঁহি পলা তেতিয়া তুমি আউট হৈ যাবা মানে আৰু তোমাৰ দুখ পোৱা চাঞ্চ থাকে তোমাৰ মানে বহুত অ ধৰি দিয়ে ন যাতে তাই পাৰ হৈ যাব ন মানে বনাচ লাইন টো চোৱাৰ লগে লগে বা সেই যোনটো ফাৰ্ষ্ট লাইন টো চোৱ নাই তাৰ পাছত তাইক কেনেকে মানে ধৰি ৰখাও য যোনটো মেইন লাইন থাকে মাজৰ মেইড লাইনতটো মিড লাইন টো ক্ৰচ কৰিব নি যদি ক্ৰচ কৰি যদি ক্ৰচ নকৰে সেইবোৰ বন লাইন চোৱাৰ পাছত যদি সিহঁতে ৰখাই লই‌ তেতিয়াহলে সেইখিনি পইন্ট সেইটো টিমে পাব মানে পাব মানে
আচ্ছা আচ্ছা গম পাইছো
এই ভালেই লাগে খেলি ল'ৰা খিনিৰ কাবাডী খেলো চাই ভাল লাগে ছোৱালী খিনিও ভাল লাগে খালী ছোৱালী খিনি অকণমান ৰিক্ক থাকে তোমাৰ কাপোৰৰ ক্ষেত্ৰত হওক অ দু কোৱা ক্ষেত্ৰত চাওক অকণমান ৰিক্ক থাকে আৰু
আচ্ছা আচ্ছা ঠিকে আছে
কেতিয়াবা মানে টানোতে টানোতে মেলোতে কাপোৰ চাপোৰ কেতিয়াবা ফাল খাই যায় তো
আহ
তেনেকুৱা অকমান বাকী ভালে লাগে দেই
সেইটোৱে দেখিছো দেখিছো বাৰু বাকী তোমাৰ গাঁৱত হয়নে কাবাডী
হয় আমাৰ ৰিচেণ্ট তোমাৰ যোৱা মাহত হৈছিলে এ টৰ্ণামেন্ট মই খেলা নাই বাৰু মোৰ লগৰ কেইজনীমান খেলিছিলে আৰু জুনিয়ৰ কেইজনীমান মই আৰু অকমান সেইহঁতক চাইহে দিছো আৰু মই বোলো নেখেলো মানে তোমাৰ মই যে তোমাক খেলিছিলো লাষ্ট যোনখনত যে এইটো ডিচেম্বৰ খনত যে এবাৰ পাতিছিলে যে আমাৰ যে এইকণ আ অকণ আগত গৈ যে তোমাৰ বৰুৱা নগৰ পাৰ হৈ যে
আহ
তাতে তোমাৰ তেতিয়া খেলোতে মই মানে অকমান হাতত দুখ পালো
অ আচ্ছা
নাই আৰু ত দৰৱ খোৱাৰ পাছত মানে ঘৰত তোমাক নালাগে বুলি কৈছে আৰু অলপ পাছত খেলিবি এতিয়াতো হৈ গল
আচ্ছা ঠিকে আছে
মোক ৰবা ভাত খাব মাতছি
অ হ'ব দিয়া ঠিক আছে দিয়া অ অ হ'ব দিয়া অ হ'ব দিয়া অ বাই বাই চিয়া হুম